কি কৰিছা?
আছো আছো এনেই বহি আছিলো। কি কৰিছা? আছো এনে
ময়ো এনেই আছো বাকী অ' অ'। মই এনেই আছো বাকী চাহ পানী খালা?
খালো খাই আহিলো তুমি খালা?
অ', খালো খালো। পিছে গৰমৰ বন্ধ চলিছে কৰবালৈ ওলাই যাম বুলি ভাবিছাানে নে ঘৰতে।
নাই নাই ভাবিছো অলপমান ধৰা লগৰটোৰ লগত অলপমান ঘূৰি ফুৰি আহো নেকি। বহুত দিন হ'ল মানে ঘৰৰ পৰা ওলাই যোৱা নাই।
তাকে ভাবি আছো বাৰু। ধৰা মানে প্লেনিং এটা চলি আছে চাও বাৰু।
হয় হয় বাৰু যাব লাগে অলপ ফুৰিবলৈ যাব লাগে অলপ মই কৈছো। যে ফুৰিবলৈ যাব লাগে। কাৰণ তোমাৰ ঘৰতনো কিমান সোমাই থাকিবা। আজিকালি তোমাৰ সেইবোৰ আমি আগতে গৰমৰ বন্ধ বুলি ক'লে মামা হঁতৰ ঘৰত গৈছিলো পেহীহঁতৰ ঘৰত গৈছিলো বৰৰতাহঁতৰ ঘৰত গৈছিলো তেতিয়া মানে সম্পৰ্ক বোৰ আছিল। সম্পৰ্কবোৰ আমি জীয়াই ৰাখিছিলো। কিন্তু বৰ্তমান তোমাৰ মোবাইলতটো অহাৰ পিছত আমি আনকি তোমাৰ এতিয়া এনেকুৱা হৈছে আমি তোমাৰ আমাৰ যদি বাৰ বিয়া থাকে বা আমাৰ যদি ভাইটিৰ ধৰা বিয়া আছে ঘৰত কাৰোবাৰ আমি মানে মাতি নাযাওঁ আমাৰ হোৱাটছএপতটো যে আমি হোৱাটছাপ আমি কাৰ্ডখন ফটো এটা মাৰি পঠাই দিলো।
সঁচাকে একেবাৰে সঁচা কথা দেই আজিকালি তোমাৰ মানুহবোৰ মানে মানে আলচি হৈ গৈছে যে তেওঁলোক মানে ধৰা আগতে আমাৰ যেনেকে এইটো পৰম্পৰা আছিল যে বিয়াত মাতিবলৈ চিঠিখন লৈ যাওঁ। বা তামোল পাণ দি পিনে মাতি আহো আজিকালি তোমাৰ চ ভিডিঅ' বনাই চিঠিখন বনাই এখন চিঠি বনাই পিনে ফটো তোলি তুমি মানে গোটেই সম্পৰ্কীয় কেইজনক দি দিয়ে হোৱাটছএপৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ জৰিয়তে। মানে এইটো তোমাৰ কি ক'ম আৰু আজিকালি মানে মানুহ বিলাক মানুহবিলাকৰ ওচৰত সময়ে নোহোৱা হৈ গৈছে। মানে নিজৰ ধৰা সম্পৰ্কীয় আহ মানুহৰ লগত হওক বন্ধু বান্ধৱীৰ লগত সম্পৰ্ক ৰখা। কাৰণে নহয় নে?
হয় হয় ঠিক কথা কৈছা আৰু আৰু মানে বৰ্তমান পৰিস্থিতিতো তেনে কেনেকুৱা হৈছে আগতে গৰমৰ বন্ধ বন্ধ বুলি ক'লে আমি অলপ ওলাই গৈছিলোঁ বা বন্ধুবৰ্গ লগত কিছুমান খেল খেলিছিলো যেনে ফুটবল ক্ৰিকেট টেকেলি ভঙা। তাৰপিছত আমি চাকিবোৰ এটা এটাকৈ আমি এটা জমা চাকি চাকি ভা এনেকুৱা বহুত ধৰণৰ খেল খেলিছিলো। কিন্তু বৰ্তমান আমি মোবাইলত মোবাইলত খেলো। এইবোৰ পাবজি ধৰা এই বিভিন্ন ধৰণৰ গেম আৰু নাম ক'লে শেষেই নহ'ব। সঁচাকে।
সঁচাকে মানে ঠিকে কৈছা। আগতে মানে তোমাৰ এই ময়ো এই গৰমৰ বন্ধত যেতিয়া পৰিছিলে। তেতিয়া মানে খেলিবলৈ গৈ ছিলো। বান্ধৱীসকল লগত খেলিবৰ কাৰণে তোমাৰ ধৰা বৰফ পানী হওঁক, পাৰ পানী হওঁক, উঠা বহা, চামুচত মাৰ্বল লৈ, এ দৌৰ হওঁক বা আৰু তোমাৰ কুকুৰা যুজ, ছিলে তোমাৰ আৰু লুকা-ভাকু হওঁক। মানে এই সকলোবোৰ আমেজ এটা ব বহুত বেলেগ আছিলে আৰু এতিয়া তোমাৰ উ মানে ধৰা বন্ধু বান্ধৱীসকলৰ লগতো ধ মানে তেওঁলোকৰ ওচৰতো সময় নোহোৱা হৈছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে।
উম আৰু বৰ্তমান হয় কোৱা মানে মই এইটো ক'ব খুজিছো যে আমি গৰমৰ বন্ধ বুলি নহয় আমি এনেও ফুৰিব যাব লাগে কাৰণ য মানুহ দুটা ধৰণৰ আছে। মানে ফুৰিব যোৱাৰ ক্ষেত্ৰত কৈছো। মানুহ দুটা ধৰণৰ ধৰণৰ আছে। কিছুমানে এনেই গ'ল আৰু সেইটোক তোমাৰ পিকনিক বুলি কয়। তোমাৰ ডাঙৰ -ডাঙৰ -ডাঙৰ -ডাঙৰ- ডাঙৰ দুটা স্পীকাৰ লৈ যাব একদম জোৰত জোৰত মিউজিক দিব মিউজিক তাৰ তাৰ ফলত তোমাৰ শব্দ প্ৰদূষণ হ'ব। হয় নে? আৰু সেইবোৰ, সেইবোৰ মানুহ আচলতে সেইবিলাক মই ভাবোঁ যে সেইবিলাক অ- শিক্ষিত অৰ্থাৎ আনএডোকেটেড মানুহবিলাক কৰে। আনএডোকেটেড যিবিলাক পাৰৰ্চন তেওঁলোকে কৰে কাৰণ তোমালোকৰ সেইবিলাকক পিকনিক বুলি কিবা এটা নাম দিলে পিকনিকত গ'ল। পিকনিকত যায় কিনে তোমাৰ তাতে দুটামান ডাঙৰ ডাঙৰ স্পীকাৰ নিব ডাঙৰকৈ বজাব শব্দ প্ৰদূষণ তথা তোমাৰ লেতেৰাও কৰি থয় আহে জেগাখিনি। তোমাৰ যে খালে যে সিহঁতে কিন্তু মই ভাবোঁ ফুৰিব ফুৰিব এনেকুৱা হ'ব লাগে ধৰা তোমাৰ আজিকালি বিভিন্ন ধৰণৰ নাম আছে তোমাৰ শিক্ষামূলক ভ্ৰমণ, ঐতিহাসিক ভ্রমণ। সেনেকুৱা ভ্রমণ ত যেনেকুৱা তোমাৰ এটা চলন্ত উদাহৰণ তোমাৰ হাজো আছে, কাজিৰঙা আছে, শিৱসাগৰ আছে শিক্ষামূলক ভ্ৰমণত যোৱাত টো উচিত।
হয় একেবাৰে সঁচা কথা দেই। এই লগতে তুমি যে এইমাত্ৰ এটা ক ক'লা যে এ পিকনিকৰ কথাটো ক'লা মানুহ বিলাকে তোমাৰ আন মানে যিবিলাক মানুহ শিক্ষিত নহয় তেওঁলোকে এনে ধৰণৰ কাম কৰে। কিন্তু আজিকালি আমি দেখা পাই থাকো যে
তোমাৰ অশিক্ষিত মানুহ মানুহতকৈ বেছি মানে তোমাৰ যিবিলাক শিক্ষিত মানুহ সেই শিক্ষিত মানুহ বিলাকে এইবিলাক এইবিলাক কাম বেছিকে কৰে। তেওঁলোকে মানে নিজৰ পিকনিকলৈ যাব নিজৰ মনোৰঞ্জনৰ কাৰণে বেলেগৰ কথা নাভাবে এনে ধৰ এনেধৰণে তোমাৰ ডাঙৰ ডাঙৰ চলাই বা তাতে বিভিন্ন ধৰণৰ গান আহ মানে চলাই পিনে তোমাৰ এৰ যথেষ্ট পৰিমণৰ ধৰা ফূৰ্তিও কৰিব, তামচা কৰিব কিন্তু তেওঁলোকে এইটো বুজি নাপায় যে যাৰ ফলত মানে তেওঁলোকৰ টো কাৰ্যৰ ফলত বেলেগৰো মানে অসুবিধা হৈ আছে। ওচৰ পাজৰ মানুহখিনি। তাতেতো অকল তেওঁলোকে অকল খাবলৈ যোৱা নাই যথেষ্ট পৰিমাণৰ মানুহ থাকে দিয়াচোন এখন ঠাইত অ যথেষ্ট পৰিমাৰ মানুহে যায়। ত তেওঁলোকৰ মানে অসুবিধাৰ সৃষ্টি হয় আৰু তেওঁলোকেওতো নিজে মানে ধৰা হাঁহি ফূৰ্তি কৰিব বিচাৰে। কিন্তু তেওঁলোকৰ বাবে তেওঁ তেওঁলোকৰো মানে যি যি যিটো এটা শিক্ষিত আহ মানে সেই অ মানুহে যাক এচাক আছে সেই তেওঁলোকৰ বাবে মানে এই যোন বিলাক বাকী বিলাক মানুহ আছে এই তেওঁলোকৰো যথেষ্ট মানে অশান্তিৰ সৃষ্টি হয়।
হয় হয়, হয় একদম ঠিক কথা কৈছে আৰু তাৰপৰি কি হয় মানে আমি মানে ফুৰিব একচোৱেলি যাব লাগে। কিয় যাৱ লাগে? মানুহ কিছুমান থাকে তোমাৰ কিছুমানে তোমাৰ যেতিয়া মন চন বা মানসিক ভাৱে ভাঙি পৰে। কিছুমান ক্ষেত্ৰত বা তোমাৰ ধৰা ঘৰুৱা সাংসাৰিক ক্ষেত্ৰ তে মানসিকভাৱে ভাঙি পৰিছে। তেতিয়া মানুহ কি কৰে কিছুমান মানুহে তোমাৰ মাদক দ্ৰব্য আদি সেৱন কৰে আৰু কিছুমানে বন্ধুবৰ্গৰ লগত ফুৰিব যায়। ত' মই ভাবো মাদক দ্ৰব্য সেৱন কৰি নিজৰ শৰীৰটোক কষ্ট দিয়াতকৈ বন্ধুবৰ্গৰ লগত ওলাই গ'লে সেই ঠাই সেই ঠাই মানুহকেইজনক লগ পাই আম সেই ঠাইখিনিৰ সভ্যত সংস্কৃতি আদি আমি জানিবলৈ সক্ষম হ'লো। তাৰোপৰি তাৰোপৰি সেই ঠাইখিনিৰ বিষয়ে আমি বহুখিনি জ্ঞান অৰ্জন কৰিব পাৰিলোঁ আৰু তোমাৰ এজন আমাৰ মই ক্লাছ টুৱেল্ভত হিষ্ট্ৰি মানে বুৰঞ্জী বিষয়ত পঢ়িবলৈ পাইছিলোঁ যে ইবন বটুতা নামৰ যিজন ইতিহাসবিদ আছিল তেখেতে তেখেতে মানে কৈছিল। যে আমি কিতাপতকৈ বেছি আমি জ্ঞান আমি ভ্ৰমণৰ জৰিয়তে লাভ কৰোঁ। অৰ্থা ৎ ফুৰিবলৈ গ'লে আমি ভ্ৰমণ মানে সেইখিনি জ্ঞান বেছিকৈ লাভ কৰোঁ। কিয়নো তাত আমি শাৰীৰিকভাৱে আমি বস্তু দেখা পাওঁ নিজৰ চকু কুৰে তুমিনো তুমি য়নো ঘৰৰ সেই কোঠাটোত বা সেই টেবুলটোত বহি কিতাপখনত তুমিনো কিখিনি বস্তু কেটচ কৰিব পাৰিবা কিখিনি বস্তু আমি তুমি ঢুকি পাবা।
হয়, হয় একেবাৰে সঁচা কথা দেই কাৰণ তুমি এইটো যে আশা কলা যে আমি প্ৰত্যক্ষভাৱে গলে বেছিকৈ শিকিব পাৰো এইটো সঁচা কথা কিন্তু দেই। কাৰণ এ মোৰ নিজৰ লগতে এনেকুৱা হয় যে মই যেতিয়া
এক চেকেণ্ড তোমাৰ মাতটো অকনমান বজি বজি আহি আছে মাতটো বজি বুজি আহি আছে কোৱা এতিয়া। উম, কোৱা।
হয় মানে এইটো কথা মোৰ লগতে হয়। কাৰণ মই যেতিয়া ধৰা পৰীক্ষাৰ সময়ত বা এনেও পঢ়ো তোমাৰ মই মানে এই সমাজ বিজ্ঞান বা সমাজ বিজ্ঞান যিটো বিষয় য'ত তোমাৰ ধৰা ইতিহাস হওক বুৰঞ্জ হওক এই সকলো বোৰ মানে এ একেলগে জড়িত হৈ থাকে। এই মানে যিটো বিষয়ো মই বহুতেই বেয়া পাওঁ ঠিক আছে। ত' মই যেতিয়া পঢ়িবলৈ ওলাও তেতিয়া মানে মই এ মোৰ এই ঠাইবিলাকৰ নাম হওক বা চন বিলাকৰ নাম এইবিলাক তেনেদৰে মনত নাথাকে। কিন্তু যেতিয়া যেতিয়া মই সেই ঠাইবোৰলৈ আহ কিছুমান ঠাইলৈ যেতিয়া ভ্ৰমণ কৰিবলৈ যাওঁ। তেতিয়া সেই ঠাইবোৰ ক'ত আছে বা ক'ত অৱস্থিত তাৰে সাহিত্য সংস্কৃতি হওক বা কোন চনত সেই ঠাইতো ঠাইত কি হৈছিলে আহ যিখিনি ইতিহাস সেই সকলো বিলাক মানে মই যাই পিনে যেতিয়া শুনো বা নিজে প্ৰত্যক্ষৰ বাবে চাওঁ তেতিয়া মানে মোৰ সেই বস্তু বিলাক নিজে নিজে মনত আহে বা মোৰ মনত থাকি যায় মানে অ সেই তুমি ঠিকে কৈছা ত' ভ্ৰমণৰ ক্ষেত্ৰত মানে যথেষ্টখিনি আমাৰ লাভো হয় বা সুবিধাও হয় মই ভাবো যে এই গৰমৰ বন্ধৰ সময়ত তোমাৰ আহ এ ছাত্ৰ ছাত্ৰী সমূহক বা ল'ৰা ছোৱালীবিলাকক তোমাৰ নিজৰ পৰিয়ালৰ মানুহ মানুহে হওক বা বন্ধু বৰ্গে নি তেওঁওলোকে মানে উম উম, ভ্ৰমণ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিবলৈ ফুৰিবলৈ যাব লাগে। যাৰ ফলত মানে তেওঁলোকৰ মানে যথেষ্টখিনি জ্ঞানো বৃদ্ধি পায় লগতে তেওঁলোকৰ ধৰা অ' মগজুতো সতেজ হৈ পৰে বা বা বিভিন্ন ধৰণৰ চিন্তা চিন্ত ধাৰা যিবিলাক আছে সেইবোৰো তোমাৰ নোহোৱা হৈ পৰে এতিাচোন নে কি কোৱা?
হয়, হয় তুমি ঠিক কথাই কৈছা বাৰু আৰু মই ভাবো যে ভ্ৰমণৰ ক্ষেত্ৰত ভ্ৰমণ আজিকালি তোমাৰ তেনেকুৱা নোহোৱা হৈ গৈছে বাৰু আজিকালি আমি মামাহতঁৰ ঘৰত আমি মানে কিছুমান আজিকালি বৰ্তমান জেনেৰেচনটো বা বৰ্তমান প্ৰজন্মটো কেনেকুৱা হৈছে নিজৰ ঘৰৰ মা মোমায়েক বা নিজৰ ঘৰৰ পেহীয়েকৰ ল'ৰাটোকে চিনি নাপায়। কিন্তু জানে কিন্তু জানে তাৰ নামটো জানে তাৰ নামটো ধৰি লোৱা চাপজ ধৰা প্ৰজ্ঞান বা কিবা এটা নামৰ তাৰ নামটো জানে যে মোৰ মোৰ পেহীৰ ল'ৰটো নাম প্ৰজ্ঞান কিন্তু তাক আজিলৈকে দেখাই নাই।
একেবাৰে সঁচা কথা দেই মানে উম তোমাৰ আজিকালি এনেকুৱা ধৰণৰ হয় যে যিহেতু ল'ৰা ছোৱালী তোমাৰ ঘৰৰ পৰা বাহিৰ ওলাই নাযায় বা বিভিন্ন ধৰণৰ সম্পৰ্কীয় যিবিলাক মানুহ আছে তেওঁলোকৰ ঘৰলৈ নাযায়ে ত' তেওঁলোকে কেনেকে গম পাব যে তেওঁলোকৰ সম্পৰ কোন কোন মানে দাদা বা ভাইটি, ভন্টি কোন কোন আছে তেওঁ কেনেকে গম পাব যদি তেওঁওলোকে নাযায়ে কেৱল মানে ধৰক মাহঁতে বা আইতাহঁতে যেতিয়া কথা পাতি থাকে তেতিয়াহে নামটো শুনা পাওঁ যে অ' এইজন মানে আমাৰ দাদা। দাদা হয়, আমাৰ এ, ভাইটি হয় বা ভন্টি হয়। কিন্তু তেওঁক উম, কিতা প্ৰত্যক্ষভাৱে লগে পোৱা নাই ত' মই এইটো মানে বেছিভাগৰ লগত আজিকালি হয়। কাৰণ আজিকালি যিখিনি তুমাৰ ল'ৰা ছোৱালী বা বা বেলেগৰ কথা বাদেই দিয়া আমি আমাৰ কথাই যদি লওঁ। আমি নিজে বা মই নিজে তোমাৰ কিছুমান মানে সম্পৰ্কীয় মানুহ আছে যিবিলাকৰ কথা মই মানে এনে শুনিহে থাকোঁ ফোনৰ জৰিয়তে, যেতিয়া ককা আইতাহঁতে কৈ থাকে বা মাহতে কৈ থাকে কিন্তু তেওঁলোকক মই ভালকে চিনি নাপাওঁ বা দেখিছো যদি একেবাৰে যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া দেখা পাইছোঁ, তেতিয়া ধৰা বাত কথা হৈছিলে যদি সেই সৰু কালৰ কথাটো ধৰা ইমান মনত নাথাকে ন' এতিয়া, ত' সেই ডাঙৰ হোৱাৰ পিছত ধৰা তেওঁলোকক লগ পোৱা নাই বা সকলো নিজৰ নিজৰ কামত ব্যস্ত, ময়ো নিজৰ নিজৰ কামত ব্যস্ত। ত' সেনেকুৱাধৰণৰ পৰাৰ বাবে মানে যথেষ্টখিনি আহ, ধৰা মোৰো কিছুমান অসুবিধা সৃষ্টি হৈ দিয়াচোন, যেতিয়া কিবা ধৰা বিয়া সভালৈ যাওঁ, সম্পৰ্কীয় মানুহৰ তেতিয়া সেনেকে ধৰা লগ পালে ধৰা অ' তুমি মোৰ দাদা হয় বা সেনেকে কে তেতিয়াহে মানে চিনাকি হোৱা যায় নে কি কোৱা?
হয় হয় আৰু তুমি এনে আজিলৈকে ক'ত মানে এনেকুৱা ঠাই ফুৰি পাইছা য'ত নেকি তোমাৰ আজিও স্মৃতিবোৰ মনত পেলাই মানে ভাল লাগে আৰু তুমি বৰ্তমান তোমাৰ নেক্সট ক'ত ফুৰিবলৈ যাম বুলি ভাবিছা?
আ মই তোমাৰ এই শ্বিলঙলৈ গৈছিলোঁ। শ্বিলং মোৰ বহুতে ভাল মানে সেইটো অভিজ্ঞতা আছিল দেই, শ্বিলঙলৈ যোৱাটো, মানে ইমান ধুনীয়া তাৰে প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ মানে ইমান মনোহৰা কি ক'ম আৰু মোৰ আহিবৰে মন নাছিলে তাৰ পৰা। মই মানে দুদিন তাতে পৰিলোঁ বহুত বিভিন্ন ধৰণৰ ঠাইও মানে তাতে উপভোগ কৰিলোঁ বাৰু। যথেষ্ট তবোৰ মানুহক ভাল লাগিল। আৰু মোৰ মানে তোমাৰ শিৱসাগৰলৈ যোৱাৰ বহুত মন আছিল।
অ' শিৱসাগৰ, লগতে মই মোৰ ফালৰপৰা তোমাক চাজেষ্ট কৰোঁ যে তুমি মাজুলী যাবা তোমাৰ ৰাসৰ সময়ত যাবা, মাজুলী তোমাৰ এটা বহুত শিকিবলগীয়া ঠাই, কিয়নো তাত তোমাৰ সকলো কোনোধৰণৰ মানে নিবনুৱা তাত নিবনুৱা সংখ্যা প্ৰায় খুব কমেই কিয়নো সকলো লোক স্বাৱলম্বী তাত অ বা তোমাৰ বাঁহৰ, বেতে কাটি এনেকে তোমাৰ তোমাৰ মুখা আদি প্ৰস্তুত কৰি তুলে আৰু মই তোমাক এইটো কওঁ তুমি ৰাস-ৰাসৰ সময়ত যাবা কাৰণ মাজুলী মাজুলী বিখ্যাতেই হৈছে তোমাৰ ৰাস সৰ বাবে হয়নে?
হয় ঠিকেই কৈছা, ঠিকেই কৈছা। বাৰু
এৰিছোঁ।
হয় হয় নিশ্চয়।
দিয়া।
ঠিক আছে বাৰু হয়।